হয় নমস্কাৰ শুনিছেনে? ভালনে আপোনাৰ?
হয় হয় ভালে আছো। অলপমান মানে এইকেইদিন মই ব্যস্ত থকাই আপোনাক ফোনটো কৰিব পৰা নাছিলোঁ আৰু। এতিয়া আপুনি ফোন মাৰিছিল ধৰা নহ'ল বেয়া নাপাব আৰু। ক্ষমা বিচাৰিছোঁ।
সেইকাৰণে মই আজি আকৌ মানে বিশেষ গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনাক ফোন কৰিলো। বিষয়টো হৈছে যে আমাৰ এই ব্যস্ততাৰ ওপৰত।
অ খুব সুন্দৰ অকমান মানে আনকমন বিষয় এটা ললে আপুনি। যে ইয়াৰ ওপৰত কোনেও আমি সকলোৱে ব্যস্ত থাকোঁ বাৰু কিন্তু তথাপিও কোনেও ইয়াৰ ওপৰত আলোচনা ন নকৰোঁ। খুব ভাল লাগিব আজি, আলোচনা কৰি হয়।
স মানুহে মানে আজিকালি ইমানেই ব্যস্ত থাকে যে তেওঁলোকে খাবও সময় নাপায়, শুবও সময় নাপায়।
হয় হয়।
আপুনি তেনেকে ক'লে অলপ আগত যে, আপুনি মোৰ এই ফোন ধৰিবই সময় পোৱা নাই। আপোনাৰ মতে কি, মানুহ আজিকালি ইমান ব্যস্ত কিয়?
আজিকালি মানে মানুহবোৰ এইবাবেই মই ভাবো ব্যস্ত হৈছে, মানুহ এজনতকে এজন ওপৰত যাব বিচাৰে। এই ধৰক মই আজি কিবা এটা এখন ধৰক মই এখন স্কুটি কিনিলোঁ মোৰ কাষৰ ওচৰ চুবুৰীয়াত তুৱে ভাবিব কেনেকৈ মই ইয়াতকৈ এখন চাৰিচুকীয়া ল'ব পাৰো। সি ললে সি লোৱাৰ পিছত পিছত আকৌ ভাবিব কেনেকৈ সি চাৰিচুকীয়া ললে, মই কেনেকৈ এখন মই ডাঙৰ ইয়াতকৈ দামী গাড় গাড়ী এখন লব পাৰোঁ। সেনেকুৱা ধৰণৰ মানে কিছুমান কম্পিটিচন চলি আছে। উম মানে অঘোষ মানে প্ৰতিযোগিতা কিছুমান মানুহৰ মণে মন মগজুত এই এনেকুৱা ভাৱেই চলি চলি আছে। তেওঁ যদি এইখিনি প্ৰপাৰ্টি কৰিব পাৰিছে সা সম্পত্তি লব পাৰিছে, মই ইয়াতকৈ কেনেকৈ আৰু দুগুণ সা সম্পত্তি বৃদ্ধি কৰিব পাৰো। যাৰ ফলত মানে মানুহৰ শাওন শুৱন আন মানে মানুহৰ পৰিয়ালবৰ্গৰ লগত আনকি সময় দিবলৈ সময় নোহোৱা হৈছে, মই ঠিকেই কৈছোঁনে কথাখিনি?
ঠিকে কৈছে। মানে আপুনি কব বিচাৰে যে মানুহৰ আজিকালি ব্যস্ত হোৱাৰ মূল কাৰণ যে তেওঁৰ ভাৱ ধাৰণা।
হয় হয় তেওঁলোকৰ মানে বিলাসী জীৱন যাপন লাগে তেওঁলোকক। ন নহ নহলে আপুনি কওক আজিকালি মানুহে এটা কাম নহয় দুই তিনি এটাকৈ মানে উপাৰ্জনৰ পথ বা কাম বিচাৰি লয় তেওঁলোকে কয় যে। এ এই আজিৰ দিনত এটা কামেৰে নোৱাৰি গুৱাহাটীত চলিব নোৱি ঠিক আছে নোৱাৰি বাৰু। কিন্তু তেওঁলোকে ইমানেই মানে। উপাৰ্জনৰ মানে পথ বিচাৰি ফুৰে দি দিনে ৰাতিয়ে কষ্ট কৰি ফুৰে যেন তেওঁলোকৰ মানে টকা লাগে খালি খালি কেৱল পইচা লাগে ভাল কথা বাৰু। টকা পইছা ঘতিব লাগে কিন্তু মানে তেওঁলোকৰ ইমানেই বেছি। হৈ পৰে যি পৰিয়ালকো সময় দিব নোৱাৰে বন্ধুবৰ্গৰ লগত। কথা পাতিবলৈ সময় নাই তেতিয়াহ'লে সেনেকুৱা জীৱন। মানে মই ভাবো কোনো সাৰ্থক নহয় কাৰণ কিয় আমিতো এই মানে। এইখন পৃথিৱীলৈ কিছু সন্তেকৰ সময় সেইবাবে আহিছো নে কি কয় আপুনি।
অ হয় ঠিকেই কৈছে।
তাতে যদি ইমান দৌৰা দৌৰি মানে এ এজনে আনজনক মানে পিছফালে। এই দৌৰা দৌৰি কৰি থকা এইবোৰ যিবোৰ মানে কাম বা। এজনৰ ওপৰত এজন যাব খুজিয়ে। সেই বিষয়ে মই সেইটোকে বুজাব বিচাৰিছোঁ। আপুনি কওকচোন এতিয়া কি কয় আপোনাৰ ধৰণে।
মানে ব্যস্ত থকাতটো মানুহৰ কাৰণে ভাল বুলি ভাবো প বেয়া নহয় কিন্তু। মানুহে আজিকালি মানে আপুনি ক'লে যেনেকে টকা পইচা উপাৰ্জনৰ ক্ষেত্ৰতে মানে ব্যস্ত হৈ থাকে।
উম উম।
তাৰে মাজতে আপুনি নিজক অলপমান সময় দিব লাগে।
হয় হয়।
নিজক বুজি গাবৰ কাৰণে সময়ই দিব লাগে কাৰণ আপুনি। জন্ম হ'ব এটা সময় মৃত্যু হ'ব এটা আাৰ বাকী ভিতৰৰ সময়খিনি আ পৰা যদি অকল ব্যস্ত হৈ থাকে তেতিয়াহ'লে আপুনি। জীৱ তোৰ উপভোগ কেনেকে কৰিব।
ঠিকেই মানে কিছুমান এনেকুৱা মানুহ আছে পৰিয়ালৰ লগত সময় দিয়াতো দূৰে কথা নিজেও মানে ক'বাত। যে এখন ক'ৰবাত বিয়া বাৰ্থডে কৰ'ৰবাত এ পাতে অনুষ্ঠান পাতে তালৈ নিমন্ত্ৰণ কৰে কয় নাই ন। মোৰ সময় নহব দেই মই এনেকে কাম আছে মই ব্যস্ত আছো তেওঁ কিন্তু পাৰে অকমান সময় ল। যাব পাৰে বা ছুটি লৈ হলেও তেওঁ যাব কিন্তু তেওঁ সেইটো নকৰে ক নাই মোৰ লষ্ট হৈ যাব। কিবা হ'ব সেনেকুৱা হয়নে কথাটো।
টো এনেকুৱাই যে ব্যস্ত এনেকুৱাই থাকে নিজৰ মানে। আনন্দ এইবোৰ পাহৰি গৈছে মানুহে। আগৰ দিনৰ মানুহে ইমান ব্যস্ত আছিল যদিও তেওঁলোকে নিজৰ সময় দিছিল। পৰিয়ালক সময় দিছিল বা বন্ধুবৰ্গক। সময় দিছিল এতিয়া কবলে গ'লে কা কোনো কাকো। সময় দিব নোৱাৰাই হৈ গৈছে এই যান্ত্ৰিকতাৰ মাজত।
হয় মানুহ ঠিক যন্ত্ৰ হৈ পৰিছে মানে জুবিন গাৰ্গে কোৱাৰ সেই এই তাহানিতে। গাই অহা নিচিনাকৈ।
অ আমি যেন যন্ত্ৰ।
হয় হয়।
ঠিকে ত যন্ত্ৰ হ'ব লাগে এইটো যন হোৱাটো ইমান ভাল নহয় কাৰণ আপুনি যন্ত্ৰ নহয় আপুনি। চিঙ নহয়। কাৰণ আপুনি এটা যন্-
যন্ত্ৰ নহয় উম উম। আমি যন্ত্ৰ ব্যৱহাৰ হে কৰো মোবাইল ফোন এটা যন্ত্ৰ টিভিটো এটা যন্ত্ৰ গাড়ী। খন যন্ত্ৰ। কিন্তু আমিতো এটা মানে তেজ মঙহেৰে গঢ়া এটা মানৱ শৰীৰ আমাক। ই আমাৰ মানে ইচ্ছা আছে আমাৰ আৱেগ আছে হয়নে নহয়।
হয় এ ভগৱানে আমাক ই ধুনীয়া এটা শৰিৰ দিছে। ইমান এখন ধুনীয়া ঠাইত আমাৰ অসম দিছে অসমৰ নিচিনা ইমান ধুনীয়া ঠাই।
হয় হয়।
সেইখিনি আমি কৰিব লাগে ভাল কৰি।
উম উম মানে মানুহ ইমানো ব্যস্ত হৈ যাব নালাগে। যেন মানে নিজৰে মানে খাবলৈ শুবলৈ বা পিন্ধিবলৈ বা এনেকা সুখ শান্তি অকণমান যে পৰিয়ালবৰ্গৰ লগত সময় দি ক'ৰবাত ফুৰিবলৈ যাব বা হেনে। বিয়া অনুষ্ঠান এনেকুৱা কৰবাত যাব মানে সেনেকুৱা হ'ব নালাগে যে মানুহে ইমান মানে টকাৰ পিছত দৌৰাত দেওঁ দৌৰি থাকে দিনে ৰাতিয়ে। খাৱন শুৱন নাই। মই দেখিছো আমাৰ ওচৰেৰে কেইজন মান ব্যক্তি দিনে ৰাতিয়ে কাম কৰি থাকে।
আনকি এতিয়া সি তাৰ ফলত তেওঁলোকৰ পৰিয়ালৰ মাজত পিছত হাই কাজিয়া পেচাল। যে এনেকে অকমানো সময় নিদিয়ে অকল টকাৰ পিছত টকা অজস্ব আছে। মানে ধুনীয়াকৈ খাই বৈ চলি থাকিব পৰা ধুনীয়া গাড়ী এ গাড়ী বাৰ়ী। গোটেইখিনি আছে তথাপিও নাজানো কিয় মানুহবোৰে মানে কেৱল মানে ইমান ব্যস্ততা হৈ পৰিছে। যেন মানে তেওঁলোকে এ শ শ হেজাৰ বছৰহে জীয়াই থাকিব। যে মই হেজাৰ বছৰ জীয়াই থাকিম মই গতিকে মোৰ পুৰা সম্পত্তি কৰি থৈ দিব লাগিব।
সেনেকুৱা হৈছেনে কথাটো।
আপোনাৰ কথাটো মই একমত যদি এটা মই কথা কব বিচাৰো যে আপোনাৰ সা সম্পত্তি হ'লেও ত সকলো ব্যস্ত থাকিব লাগিব কাৰণ তেওঁলোকে ভাবে যে আজি মোৰ লগত ধৰি লওক এক লাখ টকা আছে।
উম।
মই যদি আৰু পিছলৈকে নাভাবো এক লাখ টকাৰ পৰা মই কমি কমি গৈ থাকিব। আৰু মই এক লা এক লাখ। তে জীৱনটোত মই আৰু কটাব নোৱাৰিম মই ওলটা বঢ়াব লাগিব।
হয় কাৰণ বস্তুৰ দামো বাঢ়ি আছে।
হয়।
হয় হয়।
হয় ব্যস্ত থাকক আপুনি সোমবাৰৰ পৰা শনিবাৰলৈকে ব্যস্ত থাকক। কিন্তু ৰবিবাৰ সময়তো আপুনি নিজে উপভোগ কৰক তেওঁলোকো উপভোগ কৰক সময়টো। মই দেখিছো আজিকালি ৰবিবাৰেও মানুহ আহে। আ আজি ৰবিবাৰেও কোনো আজিকালি মানে ফ্ৰী নাথাকে কোনো।
নাথাকে কামতে ব্যস্ত, হয়।
কামতেই ব্যস্ত।
উম উম।
মানে ৰবিবাৰৰ দিনটো অলপ ভালকৈ অতিবাহিত কৰক।
হয় হয়।
প্ৰথমে নিজৰ লগত অতিবাহিত কৰক।
উম উম, উম উম। কেতিয়াবা এনেকুৱা হয় মানে কামৰ বোজাৰ ফলত মানসিক চাপো বৃদ্ ধি পায় কিন্তু। মানে ইমানেই অত্যাধিক কাম বা অ - অফিচ কাছাৰীত মানে অ' বছে যি মানে হেৰেচমেণ্ট কৰে যে এইখিনি কাম তুমি কৰি দিবই লাগিব। শেষ কৰিবই লাগিব সময়ত।
হয় কিন্তু মই শুনিছো। চৰকাৰে এটা ভাল পদক্ষেপ আনিছে এতিয়া, যে ধৰি লওক আপুনি আঠ ঘণ্টাহে কাম কৰিব লাগিব।
হয় হয় হয়, নতুন মানে, হয় হয়। আইন প্ৰণয়ন কৰিছে নহয় এক এপ্ৰিলৰ পৰা।
হয়।
উম।
এইটো চৰকাৰে ভাল কাম কৰিছিলে যে চৰকাৰে বিচাৰিছে যে মানুহ ইমান ব্যস্ত থাকিব নালাগে।
হয় হয় উম অত্যাধিক যা তে মানে তেওঁলোকক খটোৱা নহয় আৰু কামত তাৰ দৰমহাও তেওঁলোকৰ নিৰ্ধাৰণ কৰি দিছে। আৰু ‌ক‌ বহুত কম কম বেতনত তেওঁলোকক খটায়।
হয় হয়।
উম উম।
আৰু মানুহ দৈনন্দিন জীৱনটো ধৰি ল' আপুনি ৰাতিপুৱা ন - সাত - আঠটাত উঠ‌ বা আঠমাহ আঠটাতে কৰিলোঁ চবেঋযিহেতু, আঠটাৰ পৰা গধুলী মানে আঠটালৈকে আপুনি কামেই কৰি থাক, কামেই কৰি থাকে, বাৰ ঘণ্টা যদি আপুনি কামেই কৰে বাকী বাৰ ঘন্টা আঠ ঘন্টা আপুনি শুব লাগে। বাকী চাৰি ঘণ্টাৰ আপুনি কি কৰিব? এক কৰিব নোৱাৰে।
উম উম। হয়। সপ্তাহত মানে আঠচল্লিছ ঘণ্টাতকৈ বেছি মানে এ কাম কৰাতটো মানে অনুচিত যিটো মানে এতিয়া চৰকাৰেও মানে সিদ্ধান্ত দিছে। আঠচল্লিছ ঘণ্টাতকৈ বেছি কৰাব নোৱাৰিব।
হয় হয়। এতিয়া মানুহৰ ব্যস্ততাৰ মাজত নিজকে পাহৰি গৈছে।
হয় হয়, ঠিক আছে বাৰু ব আমি ব্যস্ততা বাৰু কথা পাতিলো এতিয়া আপোনাৰ কওকচোন আপোনাৰ মানে আপোনাৰ জীৱনটো কেনেকুৱা ধৰণে মানে কি ব্যস্ত কিহত ব্যস্ত হৈ আছে বৰ্তমান?
প্ৰথম কথা নিজক মই সময় দি তো আপোনাৰ মোৰ কিছুমান কাম আছে ধৰি লওক মই গিটাৰ বজাই ভাল পাওঁ।
অ সংগীত চৰ্চা কৰে ন?
সংগীত চৰ্চা কৰো। সেইটোক মই নিজকে ব্যস্ত বুলি ভালো। মই তাতে আনন্দ উপভোগ কৰি আছোঁ।
উম হুম।
বাকী মই অলপ পঢ়া পাত পঢ়ো।
উম, উম।
ঘৰত যে দুই এটা কাম কৰো।
হয়, হয়।
সেনেকে ব্যস্ততা আছিলোঁ, মাজত আছো আৰু যিহেতু আমি জানেই আমি আৰু নিবনুৱা আজি বৰ্তমান
এইটোৱেই মানে প্ৰধান সমস্যা হৈছে। মই মানে ভাবোঁ ধৰক ললে এটা ভাল যদি চাকৰি বা সংস্থাপন হয় হওক কিবা যদি সংস্থাপন হৈ যায় তেতিয়া মানে নিজৰ লগত অকমান বেছিকৈ সময় দিম বুলি সেনেকৈ মানে এতিয়া মনত মোৰ ভাৱ হয়। এতিয়া যিহেতু নিবনুৱা গতিকে দুই, তিনটা কাম প্ৰয়োজন হয় ঘৰ চলাবলৈ।
হয়।
উম।
এয়া আপোনাক মই দিব বিচাৰছো, আপুনি মানে কেনেকৈ জীৱনতো অতিবাহিত কৰি আছে? যিহেতু আপুনি ক'লে মই ব ব্যস্ত থাকো বুলি মানে
অ, অ। ব্যস্ত মানে মই এতিয়া ব্যস্ত ব্যক্তিগত খণ্ডত এটা কৰ্মৰত হৈ আছোঁ আমাৰ ওচৰৰে। বৈশিষ্ঠতে। তাৰ লগতে মানে মই নিজৰ শৰীৰ টো অকমান সময় দিছোঁ। মানে ফিটনেছৰ ওপৰত অকমান শৰীৰ চৰ্চা কৰোঁ আহ ৰাতিপুৱা যেতিয়াই মানে সময় হ কেতিয়াবা মানে ডিউটিৰ বাবে নোৱাৰিও। তেনেকুৱা হয় তাৰ পাছতে মানে এ ধৰক মই অ গীত শুনো সময়ৰ মাজে মাজে গীত শুনি ভাল পাওঁ, চিনেমা চাই ভাল পাওঁ। এনেকৈ মনোৰঞ্জন, মনোৰঞ্জনৰ বাবে মানে সময় উলিয়াও। এনেকৈ মানে আৰু সময়টো মানে অতিবাহিত কৰা হয়। আৰু আপোনাৰ কথা কওকচোন।
মইতো এনেকে কৰোৱে। মই এনেকেয়ে থাকো, সংগীত চৰ্চা কৰো। সংগীতক মই গুৰুত্ব দিও বেছি কৰি।
অহ।
এনেকৈ ব্যস্ততাৰ মাজত জীৱনটো অতিবাহিত কৰি আ
অ অ হয় হয়।
ঠিক আছে বাৰু।
হয়, হয়। আজি খুব ভাল লাগিল। আমি এটা মানে অকমান ইউনিক টপিকৰ পৰত আজি আলোচনা কৰিলো। হয়, ঠিক আছে শুভৰাত্ৰি ধন্যবাদ।